হেল্ল'!
অঁ শুনিছা?
শুনা পাইছা?
অঁ পাইছো পাইছো।
মইও শুনি পাইছোঁ। মই এতিয়া এনেই চাহৰ লগত পকৰি খাই আছিলো। তুমি কি কৰিছা?
মই আছো এনে আৰু মই অলপ আগতে পকৰি চাহ খাই উঠিলো।
অ' তুমিও পকৰি খালা মানে আজি?
অঁ পকৰি খালো ৰবা। এতিয়া আছো বাৰু এনেই আছো। আজি টিউচন কৰিলা?
টিউচন কৰিলো। তুমি কৰোৱা নাই টিউচন?
মই টিউচন কৰোৱা নাই ৰ'বা মানে, সেইটো লাইনৰ মানুহ মানে মই নহয়। বুজি পাইছা?
মানে তোমাৰ মানে টিচাৰত টিচিঙৰ মানে ওপৰত মানে ইমানো হেৰি মানে ইণ্টাৰেষ্ট নাই হয়?
অঁ ইমানো ইণ্টাৰেষ্ট নাই।
অ' তেতিয়া তুমি কি বনিম বুলি ভাবিছা ডাঙৰ হ'লে?
ডাঙৰ হলে কি বনিম মানে এতিয়া চাও কোনটো লাইনত বা যাব পাৰো এতিয়া ন। মানে এতিয়া ধৰা পঢ়া পাতি গোটেইখিনি হয় লওক তাৰপিছত চাওঁ কি হয়, তাৰপিছত আৰু তোমাৰ উম।
তুমি মানে এতিয়া কি পঢ়ি আছা?
মই এতিয়াতো এতিয়া বি এছ চি কৰি উঠি পেলাই এম এছ চি যদি পাৰো কৰিম আৰু যদি নহয় তেতিয়া তোমাৰ কিবা বেলেগ লাইন চাইন পঢ়িম আৰু। বেলেগ ফালে যাম নহ'লে বা আকৌ চাওঁ কি হয় মোৰতো এনে নাৰ্ছিং কৰিব বহুত মন আছিলে দেই তাৰপিছত নাৰ্ছিং উম
নাৰ্ছিংটো এটা ক'বলে গ'লে ভালেই হয় নহয় চব ফালৰ পৰা মানে কবলৈ গ'লে নাৰ্ছিং কৰিছে সি বুলি কোনোবা এটাই যদি নাৰ্ছিং কৰিছে বুলি কয় তেতিয়া মানে তাৰ মাক বাপেকৰ মনত কি মানে ভাল ভাৱ এটা এটা আহি যায় যে মোৰ ছোৱালীজনী মানে কবলৈ গৌৰৱ কয় যে মোৰ ছোৱালীজনী নাৰ্ছিং কৰিছে হয় নাই মানে নাৰ্ছিং আৰু ড তই মানে এই দুটা লাইনতটো ক'বলে গ'লে হো ইনডাইৰেক্টলি হ'লেও ছেমে হয়গে ক'বলে গ'লে একে ছেম লাইনে পৰেগে হয় নাই
অহ চেইম লাইনে হয় কিন্তু মানে সেই আৰু নোৱাৰি
অহ অহ মানে তুমি নাৰ্ছিং হ'ম বুলি ভাবিছা মানে নাৰ্ছিং হয় হয় কি কি কৰিম বুলি ভাবিছিলা মানে কিবা এটাতো আইডিয়া থাকে মানে মন যায় ন কৰিবলে
উম মানে এতিয়া চোৱা মইতো বাৰু লেবৰ লেবৰ কিছুমান কাম জানোৱেই ন এতিয়া ক'ব গ'লে অহ তাৰপিছত আৰু এই সেইটো লাইনতে যাব মন মানে মোৰ মেডিকেল লাইনত যাব মন আছে আছিলে দেই তাৰপিছত এতিয়া মানে নাৰ্ছিং কৰিব লাগিলেও বিএছি নাৰ্ছিং কৰিব লাগিলেও মানে বহুত খিনি পইচা লাগে এতিয়া সেইটো কাৰণেও মানে কিছুমান ক্ষেত্ৰত আগবাঢ়িব নোৱাৰিলো ধৰা সেইটো কথা আৰু
আৰু আৰু আজিকালিতো সেই চবতে এন্ট্ৰেন্ঞ্চ কৰি দিলে এনট্ৰেন্ঞ্চ মানে দচটা পোষ্ট থ দচটা পোষ্ট যদি থাকে এপ্লাই কৰিব দহ হাজাৰটা মানে ইমানে কম্পিটিছন হৈ গৈছে যে আমি মানে ক'বলৈ গলে মানে সেই চিটটো পোৱা বহুত টান হৈ এতিয়া হয় নাই মানে সেইটো সেইটো ক্ষেত্ৰতো দেখিব সেইটো ক্ষেত্ৰতো দেখিব পোৱা যায় যে মানে পাব লগা ল'ৰা‌এটোই ইমান কষ্ট কৰি দুবছৰ তিনিবছৰ এন্ট্ৰেঞ্চৰ কাৰণে পঢ়ে তাৰ পিছত মানে আজিকালি দেখিছাই কাষ্টত চিষ্টেম থাকে কটা চিষ্টেম থাকে সে সেইটো মানে সেইটো অ মাঁ বেনিফিট লৈ কিনে মানে বেছিভাগ মানে পোৱা নোপাব লগা ল'ৰা কেইটাই মানে পায় যায়
অহ সেইটোয়ে মানে তোমাৰ এতিয়া বহুত মানে কম্পিটিশ্যন হৈ গৈছে যে সেইটো কাৰণে নাপায়েই আৰু
অহ মানে সেইটো কাৰণে মানে বহুতে নিজৰ জীৱনৰ যি লক্ষ্য হয় সেইটো সেইটো পোৱা মানে পাবলে মানে বহুত টান হৈ গৈছেগে
উম টান হৈ গৈছে আজিকালিতো আৰু কি মানে চব ক্ষেত্ৰতে পইচাই লাগে ন সেইটোৱে মানে কিবা যদি তোমাৰ কৰিব উম পইচা নহ'লে একোৱে নহয় আজিকালি আৰু মানে কিবা লক্ষ্য থাকি সেইফালেও মানে সেই মানে তোমাৰ যাব লৈকেও মানে পইচা লাগিব ধৰা তেনেকুৱা আৰু তুমি যদি ক'বাত বাহিৰতো পঢ়িব ইচ্ছা কৰিছা বা সপোন আছে তেনেকুৱাও মানে তেতিয়াওতো পইচাই লাগিব দিয়াচোন
অ চোৱা আগৰ দিনতো মানুহে মানে অকমান পঢ়িলে বুল কলে এটা চাকৰি পায় হয় নে নাই আজিকাল সেইটোও নাই নহয়।
অ
আজিকালি সেইটোও নাই নহ আগতে মানুহে কয় টেন পাছ বুলি কোৱা হলে মানে বহুত পঢ়া বুলি ভাবে চাগে হায় ছেকেণ্ডৰী লকে নেকি। হায়াৰ ছেকেণ্ডেৰী পঢ়িলে বুলি' কলে মানে বহুত পঢ়া বুলি কয় মানে সিমানটো সিমান খিনিও যদি পঢ়ে নহয় আগতে মানে চাকৰি আৰামছে মানে ভাল চাকৰি এটা আজিকালিৰ দিনত সেইটোও নাই।
উম সেইটোৱে আজিকালি চাকৰিও মানে চব চাকৰিও এতিয়া কৰিব নোৱাৰি ন এতিয়া যোন যিটো তোমাৰ মন আছে বা তোমাৰ যিটো মানে কৰিব তুমি বিচৰা সেইটো বস্তু ত সেইটো কামহে মানে কৰি ভাল লাগে ন এতিয়া তোমাৰ কৰিব মন নোহোৱা কামটো তুমি কেনেকে কৰিবা তেনেকুৱা কথা
আৰু আৰু চোৱা তুমি যদি নাৰ্ছিং হয় নাৰ্চ মানে নাৰ্চ কৰিম বুলি ভাবিছা হে নাই এনে তুমি মই ভাবোঁ তুমি পাবলৈ মানে তুমি সেইটো কাৰণে প'ষ্টটো কাৰণে ভাল হয় মানে নাৰ্ছিঙৰ কাৰণে তুমি ভাল হ'বা বুলি কাৰণ তুমি যিমান মৰমত কথাখিনি কছা ন মানে ভালেই আৰু
হুম হুম
মানে চোৱা এটা ন নাৰ্ছিঙৰ নাৰ্ছিং যদি কোনোবাই কৰে নাৰ্ছিং নহ'লে বা ডক্টৰ সিহঁতে মানে মানুহ কথাতটো দম দি ক'ব নোৱাৰে সিহঁতে মৰমত বুজাব লাগিব তেতিয়া মানে পেচেন্টোৱে মানে ভালকে সিহঁতক ফ'ল' কৰিব সিহঁতক কথা বুজিব শুনিব
উম অ সেইটোৱে এ বেমাৰী ৰোগীকটো আৰু তুমি মানে দমত ক'ব নোৱাৰা ন একো এতিয়া খং কৰিব লাগিব দিয়াচোন কিন্তু মানে হলেও সেইটো অকমান মানে কমাই লাগিব চব খিনি মিলাই কৰিব লাগিব তেনেকুৱা ন
অ'ফ আজিকালি দেখিবও পোৱা গৈছে যে মানে এই গ্ৰীণ বাছবোৰ দেখিছা মানে সেইবোৰ বহুত একস কৰি দিছে। মানে সেইবোৰ ক্ষেত্ৰতো মানে নাৰ্ছিঙৰ আমাৰ কবলৈ গলে পৰি হৈছে মানে বহুত খিনি নাৰ্ছিং নহলে বা ডাক্তৰ মানে বহুত লগা হৈছে মানে।
উম লগা হৈছেতো এতিয়া মানে চোৱা ঘৰত যদি কোনোবা এজন ধৰা নাৰ্চ বা কোনোবা ডক্তৰ বা কোনোবা পুলিচ তেনেকুৱা মানে চবৰে নিজৰ নিজৰ লক্ষ্য থাকে ন ধৰা পুলিচ হ'ম বা নাৰ্চ হ'ম অঁ সেই ক্ষেত্ৰত মানে ঘৰখন ৰে ভাল হয় ধৰা মানে সহজতে উম সহজতে মানে বস্তুবোৰ পোৱা যায় ন যে নাৰ্চ হলে এই ঘৰৰ কিবা এটা বেমাৰ হৈছে মানে পুতুককে মানে বোলে এই আজি কিবা এটা বেমাৰ হৈছে পুতুককে ময়ে চাই দিওঁ তেনেকুৱা ধৰণৰ হয়। সেইটো কাৰণে ভাল লাগে আৰু উম উম।
মানে ঘৰত কেতিয়াবা বয়সীয়াল মানুহ থাকিলেও মানে সিহঁতক মানে আমি চোৱা চিতা কৰিব পৰা যায় আৰু। মানে ভালকে মানে ইমান - ইমান এটা নোৱাৰিলেও মানে অকণমান এটলিষ্ট অলপমান ওৱান পাৰ্চেণ্ট হ'লেও আমি চাব পাৰোঁ মানে সিহঁতক। অকমান কিবা সহায়তো কৰিব পাৰো ঘৰৰ ওচৰৰ - মানুহ হওক বা নিজৰ ঘৰত থকা মানুহ হওক।
উম সেইটোৱে। সেইটো কাৰণে ভাল লাগে আৰু কিছুমান কাম কৰি মানে এয়া কিছুমান কাম মানে কি আৰু - মানে মেডিকেল লাইনৰ কামবিলাক কৰি ভাল ন সেইটো মানে- আছিলে সপোনটো কিন্তু নহ'ল দিয়াচোন। এতিয়া চাও - কি হয় মানে পিছলৈকে আৰু চাগে টিচিং লাইনত ধৰিম। তো যাবলে কিবা নহয় তোৰ কিবা পিজ জি কৰি পেলাই এনেকে বা এটা চাকৰিয়ে কৰিব লাগিব।
অ মানে চোওক - টিচিংৰ ক্ষেত্ৰতো ক'বলে গ'লে টিচিংটো বেয়া নহয়, হয় নাই বহুতে ভাল - মানে উ যেতিয়া মানে এটা ল'ৰাক তুমি পঢ়াবা - সৰু পৰা ডাঙৰলৈকে তেতিয়া মানে সেই ল'ৰাটোৱে যদি মানে চাকৰি পায় - মানে ভাল মানে এটা কাম পায় তে - এতিয়া ভালটো যোনে পঢ়াছে তাকে লাগিব এই মোৰ কাৰণে মানে ইমানখিনি পঢ়ি ইমানখিনি মানে -
মানে যোনে পঢ়াছে তাক মানে তাৰ মনত - কি এটা মানে ভাল ভাৱ এটা আহিব ন মানে ই মোৰ কাৰণে পালে। সেইটো কবলে গ'লে টিচাৰ‌ও মানে বেয়া নহয় বহুতে ভাল হয় নাই টিচাৰ।
অ টিচাৰো ভাল, উম। মানে তুমি বুজাব পাৰিব লাগিব হয় নাই মানে - কিছুমানে ধৰা এতিয়া বহুত মানে ল'ৰা-ছোৱালী - ছোৱালী আছে এতিয়া বুজি নাপায় সহজতে বুজি নাপায় - তুমি সিহঁতক ভালকে বুজাব পাৰিব লাগিব তেতিয়াহে তুমি মানে - সফল হ'বা নহলেতো আৰু এনে যাব ন', পঢ়ুৱা বিলাক। বুজিও পাব লাগিব দিয়াচোন।
অ', আৰু আজিকালি মানে - ল'ৰা, ছাত্ৰ-ছাত্ৰীবোৰে মানে শিক্ষয়েত্ৰিক সুধিবলৈ ভয় খাই যে হেৰি - কিবা যদি বুজি নাপায়, সেইটো ক্ষেত্ৰতো মানে ভাল - এতিয়া চাব‌ই লাগিব যে এটা যদি টিচাৰ হয়, তেতিয়াহে ল'ৰাটোক মানে সি মোৰ পৰা ভয় - কৰে নে নকৰে সেইটো মানে সিহঁতক মানে ভালকে - মৰমত ভালকে, মানে অকমান খং কৰিব লাগিব খং নকৰাও নহয় কিন্তু মৰমত ভালকে - বুজালে এটা ল'ৰাটো - ল'ৰা নহ'লে বা ছোৱালীজনী ভালকে বুজি পাব না আৰু সুধিবলেও তোমাক ভয় নকৰিব হয় নাই?
অ সেইটোৱে কিছুমানেতো বহুতে ভয় কৰে ন? ভয় কৰিলে আৰু কেনেকে হব?
অ', মোৰে কেতিয়াবা ভয় লাগে মানে এনেকুৱা। তোমাৰ লাগে নাই?
অ', ভয় লাগে বাৰু কিন্তু এতিয়া ভয় কৰিলেতো নহ'ব ন' বস্তুবোৰ আমি শি - শিকিবতো লাগিবয়ে, শিকিব লাগিলে এতিয়া সু - ধিবই লাগিব, এতিয়া আমিয়ে ধৰা - কিবা বুজি নাপালে মানে ক্লাছত, এতিয়া বহুত ল'ৰা ছোৱালীয়ে মানে নুশুধেয়ে ন'। কিন্তু
হয়, একদম। একদম নুশুদেই মানে, কবলে গ'লে মানে সেইটো ক্ষেত্ৰতে যদি চাওঁ তিচাৰ, তিচাৰটো হলে মানে বহুত খিনি মানে নিজকে ভাল কৰিব লাগিব নিজৰ টিচিং স্কিল ডেভলপ কৰিব লাগিব মানে আৰু নিজকে মানে বহুত মানে ছব ফালৰ পৰা পাৰ্ফেক্ট কৰিব লাগিব, মানে তেতিয়া ত্ৰিচাৰ কাৰণে ভাল হ'ব বুলি আমি মানে কব পাৰিম হয় নাই?
অ', সেইটোৱে খাই ল'ব লাগিব আৰু
অ'।
সেইটোয়ে। তুমি ভালকে বুজাব পাৰিব লাগিব। আৰু যিয়েই নওক অকল টিচিং লাইনটো বুলি নহয় মানে নাৰ্চিং লাইনত অ', নাৰ্ছিং লাইনত গ'লেও তুমি, উম।
অ' মানে চব ফালৰ পৰা মানে আমি যদি ভাবো জীৱনত কিবা ডাঙৰ কাম এটা কৰিম তেতিয়াও মানে আমাক এটা চাকৰি লাগিব, মানে চাকৰি ক্ষেত্ৰত মানে চাকৰিটোৱে আমাৰ নিজক মানে এনেকোৱা এটা জীৱনত শিকাবও, শিকাইও আৰু মানে তোমাক মানে এটা পইচা মানে পইচা আৰ্নিঙৰ এটা ইনকামৰ চৰ্চো দিয়ে, মানে যোনটো তোমাক জীৱনটো চলিবলে সুখ
সেইটোৱে, উম, সেইটোয়ে তাকে কি হয় চাও ৰবাচুন, এতিয়া পিছলৈকে উম, অ' দিয়া বাৰু হ'ব দিয়া, হোম হোম দিয়া। অ', তাকে দিয়া।
অ', অ